অ'ৰবা অহ শুনিছো, অহ কওক।
হ ইতিহত দিনা আৰু ইতিহত দিনা আমি বহিলো আৰু গ আৰু গাহিৰি এ কাৰ লগত বহিব অ'
কাৰবালগত বহাই দিম দে
কাৰ লগত বহিবব তাই?
চ দ
আমাৰ ইতিহাসৰ শকত কেজিতাই নহ'লে তিন কে জিতাই
হে দুটাইতো হে দুটাৰ লগত বহে না।
অ
কিয় এইবাৰ আমাৰ এইটো পৰীক্ষাত এহঁতেওতো দিব। না নেদে।
নাজানো দিব কিয় নিদিব নতুন কৈ নাম লগায়ছে।
দিব না নেদেয়। চোন একদিনো মানে আহাই নাই চোন হেল্ল' হেল্ল'
কৰি আছো
হেল্ল'। ই সেনেকে গুচি নাযাবি
খং উঠিছে মোৰ মানে নাযায় কাতত ঘুবেই লৈছি জানো নেচ তই তাতে
অ' আপি অ' আপি অ' সেনি ন
নকৰো দে। মোৰ মস্ত খং উঠে জান নে মোৰ মস্ত খং উঠে। কেনেকে মোক কোনবা কিবা কথা সোধে
মইতোতি ইংৰাজীও মাত ব নোৱাৰো এটা।
ন কিবা কয়
নংে মদবা
জানো
উম মই মই যিখণ্ড তাই মই কথা পাতিছে, যি কথা পাতো মই নিজৰ কথা পাতি আছো ন মোক ৰখবাৰ কাৰণে মোক কোনো মানুহ নালাগে নহয়। নি গৰুক ব দিম ন শান্তি নাপা মানে
কটা এ তাক কও কাটা মোচ যাব
এই টকা এটা মচ যাব
মোৰো মোৰ যাব এ
তৰ কটা যাব ন অ মস্ত খা উঠে মই যি কৰি থাকো মোৰ কথা
হ'ব দে হ'ব দে এই মনে মনে থাকে মনে মনে থাক হ'ব দে খাতা যাব বচা মৰি বাাৰটো দেখিবা কৌ
অমা
এটা সুধিচোন এই তহঁতত তাৰে ত গধূলি যি আহিছিল যি
এ হয় হ'ব চ লব পৰীক্ষা হাতত
ইবাৰ মানে যাবয়ত পঁচিশ নম্বৰী পৰীক্ষাত যাব হঁতি এ হৈছে দে সুধবিচোন পৰহি দিনা পৰীক্ষা দিব যামনা
যাব যাব মজেই নত খোজ সেই প্ৰশ্ন উত্তৰ সুজ পঢাইছ
শ্ৰেণী কোঠাত নাযাব সিহঁতি প্ৰশ্নটো দিবা লাগে আমি কোনো দৰকাৰ নাই দিবা
এ হ মই জিয় নাই মই যিখন তই স মোৰ এই বাহিৰা বহীটোত লিখিছোন এইখন কঠিছে জানে তাই মোক এখন কেইতটামত নিলা কিন্তু মই তাইক মুখত না বুলিও ক'ব নোৱাৰছো জানে
শিকভি কেনে না কোৱাাতটো মই কেনেকে শিকিছো অলপ না কবা শিকিবি
উম
শুনছ
আহ শুনছো ন ক উম সন্দেহ অ ঠিক য উ মোৰ এতি নোচ আছে মোৰ
গম পাইছো গম পাইছো
ক কাক ব ক তোৰ এইটো যাৰ কথা হ'ব নে
নাই মোৰটো এটা থাকব আৰু
উ য দ
এটা কাম কৰো দে
উম
হেল্ল'
আহ শোৱা
সিদিনাখনৰ নিচিনা ৰাতিপুৱা কালি ৰাতিপুৱা দিম দে দেউতাকাই এটা এটা এক টকা এক টকা
ৰাতিপুৱা সাতটা মানত যে দিম দে
ই ইমান মানুহৰ কাৰণে নুবুজা বিচি নাাথাকে মই চবে গালি খাম মই
উম আটা
চাৰে আঠটা
মহাবিদ্যালয় যোৱা টাইমে হৈছে চাৰে আঠটা চাৰে আঠটাত গা চা ধুবা যাব লাগে হয় আৰুো তো দেৰি হৈ যায় নহয় কি কয় চাৰে আাত ত এ গা চা ধৰি সেনেক কাই মোৰ বাকী খ তাই মহাবিদ্যালয়ত যাবা ওলাৰ তে য হল কঠ পাঁচটা
অপি মোক কবা মই নৰো জানাানা ততে বেয়া কথা ক'ব নোৱাৰো মই
অ দে ত কথা
এ হ'ব দে বাদ দি ইট নকত থৈ দি
এইেইটো ইতনে ব
কলোৱো বাকীখিনি গোটেইখিনিতো কলোৱে মনেে এটাই টো আছে কিয়নো হাৰ মানুহ হ'ব দে
উম উম
ইটাতে খাই থৈ দিও চাকৰি দুদিনা কালি ক লাগি মানে সেইৰি যাব ভেঁকুত থৰিব
উম
এ তোৰ মাতো বহুত সৰুকাই আছিল আৌ সেইত নহব কাহতাৰ লগত উম শুনছো দে ক কিবা
অ ক কিবা
অ অজি সেই কিহেদি খালি হালধীয়া হালধীয়া
এজি এনে খছো সময় নাপালো ভাল খাই বনাবা
তই যাওঁতে সেই লৈ যাব লাগিছিল আলুৰ মই যি লৈ গৈছিলো যি
অ নাই মই ঘৰত কিবা মই ঘৰত কিবা হেৰি কৰো বুলি ভাবিছ নো বোলো ভালো হৈছেটো ভাল খবৰ নামত ই নেক বিল লেক উ
কি জানানে সেই এটা খালি মানে পেট ভৰি যায় বুঢ়ীয়েকাই আৰু সোৱাদ আছোৰ মাংসটো বহুত খিনি দেই বুজছনেে
উম
তইছো সিদিনা খানা খাই কিনে গম প
খছো আহ ত বহুত ত এটা কৰিঢ়ি আছে
পন্দাছো পছয়
উ উম কিমান এটা প
উম ফুছো তুলা চি অ পায়
তাই
হহে
সব মই মঠ পচাম
আহঔ
উম
টোপনীয়া লাগছে মোৰ বিৰাট
উম
এইেইগিবাকে অ
আৰু বিশ মিনিট কবা গ'লে
উম এই বিশ মিনিট মোৰ কাৰণে বিশ ঘন্টা
বিছ দিন
বিশছ বছৰ
পছ
বিষ্ঠ জন
বেছ শতিকা
বিছটা জনম
দু বিছটা জনন্ম অ জনামাৰ ওপৰত কি আছে আৰু
জনমৰ ওপৰত ক বা আছে আৰু নাজানো
বিছটা বিছটা কিবা কিবি
উ
লেতেৰা ভৰি কাৰনে দিয় চুলি কেইটা খচি আছে কচ
আহ শনছো
উম শকাৰ থ অ
দে কৌ কিবা অ সেইৰ বা কি হ'ল বাা আজি ঘৰত
আৰে
মহাই দ্বিতীয়খন বিদ্য়ালয়ৰ পৰাজি গুচি গল
মই এই মই গাহৰিক খবৰ লগা দিছো ৰ উ ব সনো সো লাগিছে মোৰ ফূুৰ্তি মানে ক হৈেই লাগছি ম মই কৰিবা আহে নহয় এনে এনে কবা আহে
তাক ক ৰ কোন বাচি গৈছি
ৰ কি বাা হ'ল ভালে আছ সবাই লাগে এইগিলা
আমাৰ লগত যদি বন্ধুত্ব থাকিল হয় তেতিয়াহ'লে ক'লা হয়
আমি বাচালো আৰু
উম
চ আমি বচালোহয়
বাচালো হয় এইেই বাদ দি থু
অ ইতে বাদতি থো স আৰু আমি বাচাবৰ কাৰণে আমি কোনো নহয় তাই কোনো ন আমাৰ উম
ক বিৰা তছ হজাৰ আছে শুনবা কি বাা হল তাই ভাবচোন তাই যেতিয়া মাটি লৈ গেছ মাতি লৈ যাৰ পিছত। তাই এইবাক কেনেই লাগিছে ঘৰত ঘৰত যাই কেনে বাা কোনে কিয় কচিবা?
সেইটো
মানে ঘৰৰ পৰিৱেশটো বা কেনে হৈ গৈছে।
উম অ ম চাব
বিৰাতি যায় আছে হা হা
পাবা হৰ
এ নকবি সেনেকাে নকবি
মানে
হেনা, এ তই কি কৰি আছ? ইমান সচ মচ হৈ আছে।
গামীৰ মল ত আৰু বসো ভাল লাহ
এ তই কৰ এই।
অহ। হোৱা নাই ৰ, তই কাত-কাত-কাত